অ, কি কৰিছা?
অ এনেই বহি আছো।
অ, মইো এনে খোজকাঢ়ি আছো চোতালত।
অ হয় নেকি, তোমাৰ ফালে বৰষুণ দিয়া নাই নেকি?
অ বৰষুণ দিছে তাকে এনে চোতালত খোজ কাঢ়ি গৈ মানেজ চাই আছো আৰু বাৰিন্দাত। অ নাই খোৱা খামহে। তুমি?
অ মইও নাই খোৱা এতিয়া মানে বাহিৰত গৈছিলো অলপ। ওলাই এ বজাৰলৈ সেই এতিয়াই আহি পালো সেইকাৰণে এতিয়া বনাম হে মই বনোৱাই নাই একো।
অ আত্চ্ছা বৰষুণত ভিজিলা নেকি?
অ নাই ভিজা মই ছাতি লৈ গৈছিলো মানে। এনেতো তোমাৰ এতিয়াতো বৰষুণৰ অ হয় হয় তোমাৰ এতিয়াতো বৰষুণৰে বত- তৰ হয় যে সেইকাৰণে আৰু তোমাৰ এই বহুত জেগাত বান- পানীও হৈছে, মই আহোঁত তোমাৰ মানে এ মই আহোতে তোমাৰ ছিক্স মাইলৰ ফালে বহুত বানপানী হৈ হৈছ- ছিলি ইমান বানপানী হ মানে এই বাছত আহিছিলো ন সেইকাৰণে তাতে হয়য়ে যায় মানে পতককে, উম।
অলপমান বৰষুণ দিলে পুৰা বানপানী হৈ যায় ন।
উম উম হয় এনেকুৱাই হয় সেইফালে মানে এনেকুৱাই হয় থাকে আমাৰ। ফালে তোমাৰ ফালে হ হয় নে বান পানী?
সেইফালে মানে বহুত জাবৰ চাবৰ পেলাই যে মানুহ বোৰে, নলাবোৰ পোৰা চাগে হেৰি ভৰ্তি হৈ যায় ত সেইটোৰ কাৰণে পানীবোৰ যাবই নোৱাৰে।
অ আৰু তোমাৰ এই চাফাও নকৰে ন তোমাৰতো চাফা কৰি থাকিব লাগে। ন সেই চাফা চাফা নকৰে সেই জাবৰবোৰ থাকে যে তোমাৰ এনে কেতিয়াবাহে কৰে চাফৰ চাফা তোমাৰ য়ে মাজতে কৰিছিলে যে বহুত বানপানী হৈছিল তিত- তে কৰিছিলে আৰু এনেইতো কেতিয়াও চাফা কৰা দেখাই নাপাওঁ।
হয় হয়।
সেইকাৰণে আৰু মানুহেও ইমান জাবৰ জোথৰ পেলাই দিয়ে ন তোমাৰ এনেতো ৰাস্তাই ৰাস্তা তে ইমান ডাষ্টবিন আছে সেইবোৰতো পেলাব লাগে ন, সেইকাৰণে।
বা নালা চালা দেখিলে আৰু তাতে পেলাই দিয়ে মানুহবোৰে।
উম উম হয় ঠিকেই ক'লা। তোমাৰ যেনেকুৱা ফ্লেটৰ মানুহ বিলাকে কি কৰে তোমাৰ সেই কুৱাই তোমাৰ ড্ৰেইনত পেল পেলাই দিয়ে।
অ, এ হেনেকুৱা কৰিলে হেনেকোৱা কৰাৰ কাৰণেটো এতিয়া মানে অলপ যদি মানে বৰষুণ দিয়ে বান পানী হৈ যাই পুৰা, আহ মানে নিজৰে অসুবিধা হয় ন
অ হয় মানুহে নিজৰে মানে নিজৰে এইটো ভাল এইটো ভাল চাব লাগে কিন্তু নিজকে এইটো কৰি দিয়ে আৰু অসুখ
নিজৰে মানে বেয়া কৰি আছে আৰু, সিহঁতে মানে নিজৰ ঘৰটো চাফা কৰিবৰ কাৰণে পুৰা ৰাস্তা লেতেৰা কৰে তাৰ পিছত আৰু বানপানী হয়
উম উম।
মানে সিহঁতে যোনে পেলাই সিহঁতৰ চাইডত নহ'ব পাৰে আৰু যত পেলাই সিহঁতৰ থাকা মানুহৰটো প্ৰব্লেম হয় ন।
অ অ হয়। সেইটো থাকা মানুহৰো প্ৰব্লেম হয় আৰু ত এনেও যাবৰ এই বিলাক মানে আৰু তোমাৰ চাফাও নকৰে নলাবোৰ আৰু আমাৰ এই চাবাচোন আমাৰ মানে বাহিৰা তোমাৰ নলাবোৰ বহুত ডাঙৰ ডাঙৰ আছে আৰু আমাৰ ফালে যেনেকুৱা গুৱাহাটীত হ'ল ন অসমত তোমাৰ বহুত সৰু সৰু আছে তোমাৰ সেইকাৰণে বহুত বানপানী হৈ থাকে এ নলাত ড্ৰেইন যে থাকে ন এইটো বহুত সৰু সৰু আছে ন অলপ ডাঙৰ ডাঙৰ বনালে ভাল হলে হয় আৰু
মানে আমাৰ অসমত আৰু ড্ৰেইনিং চিষ্টেমটো অকমান সৰু টাইপ বনাইছে যে সেইটোৰ কাৰণে চাগে বানপানী হৈ যায়
অ হয় সেইকাৰণেও হয়
বৰষুণ চৰষুণ দিয়ে ন। বাহিৰত মানে এনেকে ধৰা আৰু ইণ্ডিয়াৰ বাহিৰৰ কথা কৈছো জাপান তাতেওতো বৰষুণ দিয়ে থাকে এনি টাইম, হ'লেও তাতে মানে এনেকুৱা ড্ৰেইনিং চিষ্টেম বনাইছে যাতে চব মানে পানী তাতে সোমাই যায় আৰু সিহঁতৰ মানুহ ভালো যে অকণমান
অ অ হয়, উম উম সিহঁতৰ চাবাচোন তুমি সেই সেইটো বুলি নহয় তোমাৰ এনেও আমাৰো এনেকুৱা যেনেকুৱা আছে তোমাৰ ছিক্কিম হ'ল তোমাৰ অৰুণাচল।
অ অ হয় হয় সেইটো চাইদ আমাৰ নৰ্থ ইষ্ট চাইড মানে সেনেকে হয় কিন্তু খালি গুৱাহাটী টোহে অকমান বেয়া হৈ গৈ আছে এতিয়া।
হয় হয় ঠিকে ক'লা সেইকাৰণেটো ইমান বানপানী আৰু তোমাৰ এনে হয় তোমাৰ এই খানাপাৰা ভালে হয় হা তোমাৰ এ যে মেঘালয়ৰ চাইডত হয় বানপানী সেইটো কিন্তু মানে তোমাৰ- পাহাৰৰ পৰা যাবৰ যে মানুহে পেলাই ন সেইবোৰে মানে আহি কিনে নলাবোৰ জাম কৰি দিয়ে, সেইকাৰণে এনেইতো ৰাস্তা বোৰ বহুত চাফা আছে ন সেই ফালে তোমাৰ বহুত চাফা ৰাস্তাৰ। সেইকাৰণে এ আৰু তোমাৰ এই গাওঁ বিলাকতো ইমান বান পানী হয় ন স মানুহে যে ব্ৰহ্মপুত্ৰৰ যে কাষত- যে ঘৰ বনাই বহে সিহঁতৰ
হয় হয়, অ সেইটো কিন্তু পানী বৰষুণ দিলে আৰু পানীটো ভৰ্তি হৈ যায় যে।
উম উম হয় পানীতো অ বাঢ়ি যায় আৰু এতিয়াতো বৰষুণ বৰষুণৰ দিন যে উম হয় হয় থাকে আৰু বাঢ়ি থাকে পানীতো, আৰু সিহঁতৰতো মানে একোৱে সেইটো নাই ন মানে স সিহঁতে মানে সেই তাতে ঘৰ বনাই থয় ন মানে সিহতে তাতে খেতি- চেতি কৰে যে সেইকাৰণে, ঘৰ- চ উম ঘৰ চৰ ডুবি যায় মানে সেনেকুৱা মই দেখা পাইছো তোমাৰ চন্দ্ৰ পুৰ ফালে গৈছিলো তাতেও তোমাৰ বহুত জেগাত এনেকুৱা দেখা পাইছো যে ঘৰ-চৰ ডুবি যায় মানুহৰ নাৱতে থাকে আৰু কিছুমানে ভাড়া ঘৰ লৈ বহে উম সেনেকুৱা দেখা
এইটো মানে সেই অ পাইছো মই সেইফালে চন্দ্ৰপুৰ চাইদতে দেখিছো মানে তেনেকে থাক থাকুৰকুছি যে, গৈছিলানে তুমি গৈছানে? তাতে অ এইটো বিলটো যে আছে পানী হলে মানে পুৰা ৰাস্তালৈ আহি যায় কিছুমানৰ ঘৰলৈও যায়
হয় হয় ঠিকে কলা তুমি আৰু তোমাৰ এই যে আৰু এটা আছে তোমাৰ এই চ চপাইতাং বুলি আছে ৰাস্তা পাব যে এটা তলৰ ফালে যে যায় সেইফালেও তোমাৰ এই ঘৰবোৰ আছে ন মানুহৰ সেই সেইটো ডুবি যায় অ অ অ ৰাজ বাৰিও বুলি কয় অ অ হয় সেইফালে তোমাৰ এনেটো মানুহে বহুত ফুৰিব যায় ন সে সেইফালে এতিয়াযে বৰষুণৰ দিনততো মানে কোনো নাযায় আৰু সেই সিহঁতে মানে থকা মানুহ বিলাকে মানে তোমাৰ কেনেকুৱা থাকে আৰু সেই দেখ দেখা পালে আৰু বহুত বে বেয়া লাগে লাগে ন দুখীয়া মানুহবিলাকে হয় সেইকাৰণে
এতিয়া আৰু কি কৰিবা তাতে থাকেই সিহঁতে
অ হয় হয় তোমাৰ সিহঁতে আৰু ছয়মাহ এনে থাকে সেনেকুৱাই থাক কিব লাগিব আৰু কি কওক বা সেইটোৱেই আৰু ছয় মাহ সেনেকুৱা থাকে আৰু ছয় মাহ ভালকে থাকে খেতি-চেতি কৰে
অ মানে খেতিৰ কাৰ নে এনেকুৱা অ ওচৰত মানে চোৱা নদী-চদী থাকিলে মানে ভাল আৰু কিন্তু বৰষুণ দিলে মানে প্ৰব্লেম হৈ যায় তেতিয়া পানীয়ে আহি যায় উম খেতিও বৰবাদ হয়
উম, সে সেইফালেও তোমাৰ বহুত নলাও আছে ন এ কলা কৰি যে সেইফালে যে ঠা এ কলোঁ যে তোমাৰ ৰাজাবাৰী সেইফালে উম বহুত তে তট্ৰা আছে তাতেও গৈছিলোঁ।
এইটো অ' চুচ গেট বুলি কয় নেকি তাতে পানীবোৰ অ' চবে তাতে পেলায়
হয় হয় তাতেও চুইচ গেট আছে অ হয় তোমাৰ আৰু এতিয়া যে তোমাৰ নিউজত দেখা পাইছিলানে তোমাৰ এই যে অৰুণাচলতো হৈছে
অ' কেনেকুৱা বা?
অৰুণাচলতো তোমাৰ বানপানী হৈছে যে
অ' সেইটো মই চোৱা নাই নিউজত
অ অ চোৱা নাই নেকি, তোমাৰ সেইফালে মানে বহুত মানুহৰ ঘৰ মানে সেই তোমাৰ অ এই ব কি কয় বাংলাদেশৰ পৰা তোমাৰ চুইচ গেট চুইচ গেট টো খুলি দিছে মানে সেইফালৰ পৰা সেইটো খুলাৰ কাৰণে তোমাৰ গো টেই পানীটো মানে অৰুণাচলত আহি গ'ল সেইকাৰণে উম উম হয় অ হয় নেকি অ হয় নেকি, এনেই চাবা নিউজটো এনে সেনেকুৱা হৈ আছে এতিয়াতো আৰু তোমাৰ এটা ব্ৰিজ আছিল সেইটোও ভাঙি গ'ল, তোমাৰ পানী দি মানে বহুত পানী আৰু মাটি-চাটি ওঁ সৰি পৰিছে যে সেইকাৰণে
অ' মানুহ চানুহৰ কিবা হৈছে নেকি?
মানুহৰটো গম নাপাও তোমাৰ ঘৰ চৰ ডুবি গৈছে আৰু মানে মাটি চাটি সৰি পৰিছে এনেকুৱা হয় হৈ আছে আৰু।
পাহাৰীয়া এলেকাত মানে অকমান বৰষুণ চৰষুণ দিলে ভয় টাইপে লাগে আৰু আচানাক চে যে মাটি চাটি মানে খহি যায় তাৰপিছত সেইটো প্ৰব্লেম হ'ব ন'। মানুহৰ যদি কিবা হয় ক্ষতি হয় তেতিয়া আৰু
হয় হয়। তোমাৰ মানে যোন মানুহে তোমাৰ পাহাৰত থাকে যে সিহঁত সিহঁতৰ বহুতএনেকুৱা হয় মাটি চাটি খহি পৰি মৰিও যায়। কিছুমান ন' তোমাৰ এই ভঙা ঘৰটো এবাৰ হৈছিল।
বহুত অ'
অ', অ' তোমাৰ ফালেও হৈছিলে নেকি এবাৰ ফালে তোমাৰ এই কি কয়
চাইডে হৈছিলে এটা বাচ্ছা যে পানীত মানে হেৰি হৈ গৈছিলে।
অ', অ', অ' সেইফালেও হৈছিলে এবাৰ উম শুনা পাইছিলো। এ তোমাৰ হয় থাকে এনেকুৱা আৰু ৰাস্তাতো থকা মানুহৰ মানে সেই বানপানীৰে সুবিধা মানে অসুবিধা হয়। থাকে যে সেইকাৰণে আৰু মইতো এবাৰ তোমাৰ কলেজৰ পৰা আহোঁ ইমান মানে বানপানী হৈছিল ইমান বৰষুণ দিছিল জোৰকে মানে ৰাতিপুৱা দিয়ে আছিল দিয়ে আছিল তাৰ পিছত কি হ'ল কলেজৰ পৰা খোজকাঢ়ি খোজকাঢ়ি ঘৰলৈকে আহ ঘৰলৈকে আহিছো আৰু সেনেকুৱা হৈছে নে তোমাৰ লগত কেতিয়াবা?
অ', তেনেকুৱা মানে মোৰ হেৰি কলেজতে বানপানী হৈছিলে
অ', হয় নেকি, অ', মইতো এই ৰাস্তাত
তোমাৰ মানে কি কয় হেৰিত বনোৱা আছে ন' এইটো কি কয় কিবা হেৰি যে তাতে হেৰি বিল টাইপ থাকে তাৰ পিছত পানী ঢালি কেনে অ', ত' সেইটোৰ ওপৰত বনুৱা গৈছিল ন' কলেজ টো বনুৱা গৈছিল তাৰেকাৰণে পোৰা এতিয়া বানপানী হৈছে এতিয়া পানীতো মানে ক'তো যাবও নোৱাৰি।
অ', মানে কলেজৰ মানে তাতে বিল আছে নেকি?
কলেজত পুৰা বানপানী হৈছিলে।
অঁ', হয় নেকি।
উম',।
তোমাৰ বহুত এ অসুবিধা হয় আৰু কিছুমান মানুহ তোমাৰ এই নিউজত দেখাই ন তোমাৰ পানী বানপানী হ'লে তোমাৰ সোমাই যে সেই পানীতে তোমাৰ নলাত সোমাই কিনা উম বহুত মানুহৰ এনেকুৱা কৰি মৰিছে অ
অ
উম হয় মানে তোমাৰ যে উম উম হয় মানে দেখাতটো নাপায় ন পানীততো তোমাৰ গছ কি দিয়ে যে কিছুমানে তোমাৰ সেই যে গাদাবিলাক থাকে সেইবিলাক গছকি দিয়ে মানে তাৰপিছত আৰু তোমাৰ ড্ৰেইনবোৰ ৰাস্তাৰ ড্ৰেইনবোৰো চাবাচোন মানে কিছুমান এনেকুৱা থাকে যে ভাঙা চিঙা থাকে ন সেইবোৰত মানে গচকি দিলে আৰু উম হয় হয় সুমাই যায়।
উম, এনেকুৱা হৈছে বহুত আমাৰ মানে গুৱাহাটীত কত ক'ত হৈছিলে মোৰ মনত নাই নিউজ পাইছিলো মাইকী এজনী সোমাই গ'ল ন
উম, উম, উম, হয়। অঁ অঁ হয়, অঁ অঁ' সেইটো চাইছিলো তোমাৰ অ এই যোৱা বছ- ছৰে হৈছিল নেকি তোমাৰ।
অঁ হয় হয়, আৰু বহুত কিবা কিবি হৈছে। দিয়া সেনেকা মানে ড্ৰেইনিং চিষ্টেমটো ভাল নহয় কাৰণ, বহুত প্ৰব্লেম। বহুত মানুহে মানে তাতে সুমাইও গৈছে মৰি গৈছে তেনেকুৱা টাইপ।
হয়, আৰু সেইটো পানীত মানে এনেই- তুমি মই মানে সেইটোত খোজকাঢ়ি কিনে আহিছিলো ন ময় এই ভৰিত- কিমান এলাৰ্জিও হৈছিল সেইটো পানী বিলাক মানে লেতেৰা পানীবলাক অঁ অঁ। বহুত কিবা কিবি পানী আহে। উম'
কা মানুহবোৰে যে এ পানী লেতেৰা পানী পেলাই। তাছত বাহিৰতে আহে ন।
হয় হয়, ঠিকে ক'লা উম' দিয়া ঠিক আছে দিয়া হা ৰাখো।